হেল্ল' হেল্ল'
কি কৰি আছা?
হেল্ল' কি কৰিছা?
মই পঢ়ি আছোঁ
পঢ়ি আছা, কি পঢ়িছা? মই বহি আছো তুমি কি পঢ়িছা?
মই টুৰিজম এণ্ড হস্পিটেলিটি ইংলিছ পঢ়ি আছোঁ
হয় নেকি অ টুৰিজমৰ ওপত তই কিবা জানানে?
জানো বাৰু
মই চাহ খালোঁ, তুমি চাহ খালা?
চাহ খালোঁ অ
অহ মাঁহত আছে তোমালোকৰ?
আছে
হ ভাত-পানী বনাইছেনে নাই?
ভাত বনাই আছে তোমালোকৰ?
আমাৰো হেই তুমি এবাৰ কোন ক্লাছত?
এবাৰ ইলেভেন, তুমি?
মই মই এইবাৰ ফৰ্থ চেম বি এৰ
অ কলেজ বন্ধ নে খোলা?
এতিয়া আমাৰ কলেজ বন্ধ কিন্তু আমাৰ কলেজৰ ফালৰ পৰা মানে এটা ইণ্টাৰ্নশ্বিপ দিছে আমি সেই ইণ্টাৰ্নশ্বিপটো মানে এতিয়া ব্লকত কৰি আছো তাৰে আজি দিনত গোটেই ঘূৰি ফুৰিছো
অ ফটো দেখিছিলোঁ বাৰু
অ অ তুমি এইবাৰ ইলেভেনত ন, কোনখন কলেজত পঢ়া তুমি?
দৰং কলেজত
অ দৰং কলেজ ন শুনিছো বাৰু কলেজখন বহুত ভাল বোলে বহুত পুৰণি কলেজ। হয় অ অ হয় মও মও তাতে পঢ়া বাৰু
আও
তাত মোৰ বহুত লগৰ আছে।
মোৰো তাত নতুন নতুন ফ্ৰেন্সবোৰ পাইছোঁ আৰু সিহঁত বহুত ভাল আৰু আগৰ স্কুলৰ ফ্ৰেন্স বোৰো পাইছো
অ তোমাৰ এনে প্ৰথম কলেজৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা?
ভাল আছিলে, বাইদেউহঁতক লগ পালোঁ তাছত কথা-চথা পাতিলোঁ আৰু কলেজখন সিফালে ঘূৰিলোঁ আৰু চালোঁ ক'ত ক'ত আছে কি কি চব বুজিলোঁ আৰু
অ নে কলেজখনৰ পৰিৱেশটো তুমি কেনেকুৱা পাইছা?
বহুত ভাল পাইছ
অ' আগলেও তাত পঢ়িবলৈ মন আছে নে ডিগ্ৰী?
আছে অঁ
অ' পঢ়িবা পঢ়িবা বহুত ভাল কলেজ হয় তাৰ টিচাৰ বিলাক বহুত ভাল, বহুত ধুনীয়াকে বুজাই দিয়ে। অ', বহুত ফ্ৰেণ্ডলি টিচাৰো হয়, টিচাৰ বিলাক। টিচাৰ বিলাকে তোমাক কেতিয়াও ডাউন নকৰে।
অ', তাত কে হেৰিবলা কো চাইছোঁ, অঁ', আইও তুমি এতিয়া কি কৰি আছিলা?
মই এতিয়া আছিলো অলপ, এ মানে, ইণ্টাৰ্ণশ্বিপ কৰি আছো বুলি কৈছিলো যে। তাৰেই মই কিছুমান মানে ৰেকৰ্ড বনাই আছিলো আৰু, তুমি কি কৰিছা পঢ়িছা নে নাই?
আহ, লিখি আছিলো আৰু। এয়া লিখিব দিছিলে, সেয়া লিখি আছিলো।
লৈছা?
মই পলিটিকেল চায়ন্স, ই ইকনমিক আ', পলিটিকেল চাইন্ঞ্চ লৈছোঁ, টুৰিজম আৰু এইটো লৈছোঁ। ইংলিছ, আছামিছতো আছেই তাৰপিছত এডুকেশচন। তুমি ইনে কোন ডিপাৰ্টমেণ্টৰ হয়?
মই, শিক্ষা বিভাগৰ হয়। আমাৰ বিভাগটো, বহুত ভাল হয়। টিচাৰ যোন বিলাক হয় তেওঁলোকে বহুত মৰমীয়াল হয়, বহুত মৰম কৰে আমাক। এয়া কাকো অ' ধৰ ডাউন নিদিয়ে।
তেওঁলোকে যি আমি বিচাৰো, তাকে বুজাই দিয়ে। তেওঁলোক বৰ ফ্ৰেণ্ডলি নেচাৰৰ হয়।
নতুনকৈ যে আহিছে যে, মেমজনীৰ নামটো কি আছিলে? আমাক যে এতিয়া পায়।
অ', নতুনকে অহা মেমজনীৰ নাম, শুভাংগী বৰা। তেওঁ এতিয়ালৈকে মই ক্লাছ কৰা নাই। কাৰণ, আমি ফাইনেল হৈছিলে ন' এতিয়া। ফাইনেলৰ পিছত আমি কলেজ যোৱাই নাই। মেমৰ নতুন কে মানে আহিছেহে। আমি ফিফ্ট চেমৰ পৰাহে, আমি মেমৰ ক্লাছ পাম আৰু।
তুমি মেমৰ ক্লাছ কৰিছা?
অঁ, মেমে আমাক পঢ়াইছে। সেইজনী মেমে পঢ়াইছে। আৰু ছাৰে পঢ়াইছে।
অ', তুমি কেনেকুৱা পাইছা?
মেম ভালেই, ভালকে চব বুজাই দিয়ে। গোটেইকেইটা লেংগুৱেজ তে বুজাই, যে অকল এটাতে নহয়, মানে গোটেইখিনিতে বুজাই দিয়ে, চবকে বুজি পাবৰ কাৰণে।
অঁ, আৰু ছা
ছাৰজনো ভালেই।
অ' অ'। তাৰপিছত তুমি, কেৰিয়াৰ কথা কি ভাবিছা? হেল্ল'।
মই ভাবাই নাই এতিয়ালেকি কি কৰিম, পঢ়ি গৈ থাকোচোন। কোনটোত বা পাৰোঁ।
অঁ, তোমাৰ ষ্ট্ৰীমটো কি হয়?
আমাৰ এতিয়া ষ্ট্ৰীম নাথাকে। অ', আৰ্ট আৰ্ট।
অহ। এনে কেৰিয়াৰৰ কথা তুমি এতিয়াকে গম পোৱা নাই।
নাই পোৱা।
অ আজিকালি এনেকুৱা বহুত আছে নহয় কেৰিয়াৰ কাউচেলিং। কেৰিয়াৰ গাইডেন্স এইবিলাকবাৰ মানে কনতেক কৰি যাবা কাৰণ। আজিকালি মানে এনেকুৱা হৈছে কোনটো কত পঢ়িব লাগে অ কোনে কোনটো কেৰিয়াৰ চুজ কৰিব লাগে কোনটো যাব লাগে সেইটো বিষয়ে মানুহে নাজানে ন সেইকাৰণে মানে ভুল ভুল এটা নিৰ্বাচন কৰি লয়। সেই ভুল নিৰ্বাচন। বাবে তেওঁ মন নাযায় পিছত ধৰ কেৰিয়াৰো বহুত বাধা আহে সেইকাৰণে ভাল কেৰিয়াৰ গাইডেন্ঞ্চ আৰু কাউঞ্চেলিংটো ল'ব লাগে। তুমি নে শুনিছানে গাইডেন্স আৰু কাউচেলিং এনেকা?
নাই শুনা মই আজি শুনিছোঁ।
অ অ মানে আগতে ইমান তেনেকা নাছিলে কিন্তু আজিকালি মানেটো বহুত প্ৰয়োজন হৈছে যিহেতু এতিয়া। দেশ বিলাক বহুত উন্নত হৈছে আৰু তাতে আজিকালি বিজ্ঞান প্ৰযুক্তি এ আই এইবিলাক। উন্নত হৈছে ন, সেইকাৰণে মানে। অ অ তেনেকুৱা চাবজেক্ট আছে তুমি সেই চাবজেক্ট বিলাকৰ ওপৰত হেৰি কৰিব পাৰিবা। তাৰ পিছত আজিকালি মানে বিজ্ঞান প্ৰযুক্তিতে বেছি ন চব দেশে বিদেশে আজিকালি বিজ্ঞানৰ অবিহনে একোৱে নহয় সেইকাৰণে সেইবিলাক মানে। বেছিকে উন্নতি কৰিবলৈ নিজৰ ডেভলপমেট ব্যক্তিগত ডেভলপমেন্ট কৰিবলৈকো মানুহক মানে। হৰি গাইডেন্স আৰু কাউচেলিঙৰ বহুত প্ৰয়োজন হয়।
তুমি আছা নহয় সহায় কৰি দিবা মোক।
অ অ কৰিম বাৰু যিমান খিনিলৈকে পাৰো। হয়। এনেই বাকী।
ভাত আজি কি বনাইছে?
ভাত আজি জানো কি বনাইছে যোলৈকে মই গম পোৱা নাই মই গম পালে জনাম দিয়া। হয় তুমি এনে টুৰিজমৰ ওপৰত এনেকে কিবা আগতে পঢ়িছানে নাই।
নাই পঢ়াই এনেই হেৰি ক্লাছ সৰুতে থাকে বাৰু কিন্তু মই ছাবজেক্টটো পোৱা নাই আজিলৈকে এইবাৰ প্ৰথম।
অ এনেই টুৰিজমৰ ওপৰত তোমাৰ কি কি নলেজ আছে? হয়।
মানে মানুহৰ লগত কেনেকে কথা পাতিব লাগে আৰু কোনটো জেগাত মানে সেইবিলাক সেইবিলাকেই আছে।
অ আজিকালিতো টুৰিজমতটো বহুত মানে উন্নত হৈ গৈছে। দিনত দিনে মানুহ বিলাক আজিকালি ইমান ফুৰিব চাকিব লৈছে।
নতুন নতুন জেগা যায় তাত এক্সপেৰিয়েঞ্চ কৰে ন সেইবিলাক।
অ সেয়াই টুৰিজম টো মানে আজিকালি এটা মানে লাইফৰ পাৰ্ট নিচা হৈ গৈছে মানুহ মানে আজিকালি বহুত ট্ৰেৱে কৰিব যায় এনেকুৱা বহুতো ট্ৰেভেল হেৰি আছে তোমাৰ এনে। ফেভৰিট দেষ্টিনেশ্যন কি বুলি ভাবা তুমি?
হেল্ল'
হেল্ল', কোৱাচোন আকৌ এবাৰ মই নুসুধিলো।
অহ। বোলো আজি তোমাৰ ফেভাৰেট ডেষ্টিনেশ্চন কি হয় তোমাৰ?
মোৰ এনেকে। তেনেকে -এনেকে হেৰিকে নাই মানে আৰু! এ যাবলৈ মন আছে গোৱাত। এনে তোমাৰ?
মোৰ এ চবলৈকে যাবলৈ মন যায় বাৰু। কিন্তু এতিয়া কি কিছুমান অসুবিধাৰ কাৰণে যাব নোৱাৰো। এ আই আও। প্ৰথমতে নিজৰ দেশখনকে ভালদৰে ফুৰিবলৈ মন আছে। তাৰ পিছত বাহিৰৰ ইণ্টাৰনেচনেল যাবলৈও মন আছে বাৰু।
এনেই তুমি এনেকে দূৰৰ জেগা ক'ত ক'ত গৈ পাইছা?
মই তেনেকে দূৰৰ জেগাত মানে চাবলৈ গলে, মই অসমখন ভালকে ফুৰিছো। আৰু অসমৰ বাহিৰলে মই দাৰ্জিলিঙলেগৈছো।
তুমি গৈছা? তুমি ক'ত ক'ত ফুৰিছা? হেল্ল'
ৰ'বা ৰ'বা হা। এক ছেকেণ্ড
হেল্ল'
হেল্ল'
দাৰ্জিলিঙ গৈছো।
অহ। দাৰ্জিলিঙ ফুৰিবলৈ গৈছিলো মানে। দাৰ্জিলিংখন ইমান ধুনীয়া জেগা। মই মানে বহুত ভাল পাইছো। তাত পৰিৱেশটো ভাল।
উম। নেচাৰৰ, এনেকে ঠাণ্ডা দিনত যাবলৈ ভাল হ'ব ন?
অ' অ' তুমি এনে গৈছানে নাই?
দাৰ্জিলিং নাই যোৱা বাৰু।
অ' তুমি ক'ত ক'ত ফুৰিছা জেগা?
ছিকিম গৈছোঁ। তাৰপিছত আমাৰ অসমৰে শিৱসাগৰ গৈছোঁ। তাত মানে এনেকা আহোম বিলাকৰ হেৰি আছে ন, তাত সেয়া চাইছিলোঁ।
অ' অ' শিৱসাগৰ। অ' তাত বহুত আহোমৰ দিনৰ বহুত মনোমেন্টছ বিলাক দেখা যায়। এতিয়াতো ৰিচেন্ট, অ'এতিয়া তোৰ ৰিচেন্টলি আমাৰ শিৱসাগৰখন হেৰি হৈছে, কালচাৰেল হেৰিটেজ বুলি দিছে। ভাৰত চৰকাৰে। অহ। এতিয়া আমাৰ ভাৰত চৰকাৰে আজিকালি আমাৰ অসমক বহুত স্বীকৃতি দিয়ে।
উম।
যে তুমি আৰু ক'ত ক'ত ফুৰিছা?
এইনে মই শিৱসাগৰে গৈছোঁ। তাৰপিছত ছিকিম গৈছোঁ। তাৰপিছত অহ। বৃন্দাবন গৈছোঁ। তুমি গৈছা?
অ নাই, মানে বৃন্দাবন মই যোৱা নাই এতিয়ালৈকে। ভাবিছো যে যি যাম বুলি এবাৰ। কাৰণ বৃন্দাবনখন বহুত ধুনীয়া জেগা। তাত শ্ৰীকৃষ্ণ গোটেই জীৱনটো তেওঁৰ তেওঁ জন্ম গ্ৰহণ কৰিছে তাতে, তাত তেওঁ শিশুৰ গোটেইখিনি এ গোটেই বহুত ভাল পাও। আ ম মই মানে ভগৱানক বহুত ভাল পাওঁ।
তাত চব বস্তু আছে। কৃষ্ণ ভৰি খোজো আছে চানিধিৱন বুলি কোৱা জেগা এটাও আছে। এনকা সেইবোৰ জেগা
অ, তুমি ফুৰি ভালেই পোৱা ন তেনেহলে। উম।
এনে কাইলে কিবা প্লেন আছে নে ক'বাত যোৱা? নে ঘৰতে থাকিবা?
তেনেকে কাইলে মোৰ ইন্টাৰ্ণশ্বিপে মানে মোক কৰি আছো ন এতিয়া। এই ইণ্টাৰ্ণশ্বিপৰে প্লেন আছে। কাইলে মানে মোৰ যোনটো চাৰ্ভে কৰিব দিছে, সেই চাৰ্ভেখিনি মই উম, আকৌ কন্টিনিউ কৰিব লাগিব। চাৰ্ভে খিনি মানে কৰিব দিছে বৃদ্ধ পেঞ্চনৰ ওপৰত, যোনসকল মানে বৃদ্ধ পেঞ্চন পাই আছে। সেই বৃদ্ধ পেঞ্চন মানুহখিনি তেওঁলোকে জীয়াই আছে নে নাই? সেইটো মানে চাৰ্ভে কৰিব দিছে। এ আমি আজি গাঁৱে গাঁৱে চাৰ্ভে কৰি আছো। কমে মই পাঁচশ মান গাওঁ এতিয়ালৈকে চাৰ্ভে কৰি বাৰু। বহুত ৰেকৰ্ড চো উলিয়াইছো কিন্তু কাইলেও বহুত খিনি আছে ছাৰ্ভে কৰিবলৈ। এ, তাকে কৰি আছ নেক্সট আকৌ কি দিয়ে বা কা--ণ পঞ্চায়ত বহুত কাম থাকে ন, ৰুৰেল ডেভলপমেন্টৰ কাৰণে। তোমাৰ কাইলে কি প্লেন আছে?
মই এনেই ঘৰতে থাকিম বাৰু একো তেনেকুৱা নাই। এনেকাও লিখিবলে আছে বহুত খিনি আ গৰম বন্ধত এইবিলাক। প্ৰজেক্ট বিলাক কৰিব দিছে। সেইবিলাক কৰিম অ। গৰমো ইমান।
এনে তুমি এই কেনেকে অতিক্ৰম কৰিছা? ক'বালে ফুৰিব গৈছানে নে কলেজৰ কিবা এক্টিভিটি কৰিছানে?
কলেজৰ এনেকে কিবা এক্টিভিটি কৰিছো আৰু ফুৰিবও গৈছো।
অঁ, অঁ। ঠিকেই আছে বাৰু তেনে।
উম। উম
এনেই তোমালোকৰ তুমি থকা জেগাতো, ক'ত হয় বাৰু?
আমি বেচেইয়াও বেচেইয়াও। তেজপুৰ তেজপুৰ বেচে
অ, তেজপুৰ খ বহুত ধুনীয়া জে